ছাৰ, হয় ছাৰ কওঁকচোন?
হয় ছাৰ নমস্কাৰ।
নমস্কাৰ ছাৰ। কেনে আছে?
ভালে আছো দিয়কচোন। আপুনি, আপোনাৰ কি খবৰ?
মোৰ বিৰাটেই ভাল।
অ', আপোনাৰ আজি - আহ কি কয় মইতো অকণমান আগতে আহিলোঁ বাৰু। আপোনাৰ- অ', লাঞ্চ হ'ল নে?
হয়, মোৰ লা
আপোনাৰ ৰাতি-ৰাতিৰ আহাৰ হ'ল?
হ'ল। তোমাৰ? ৰাতি আহাৰটো মই কি খালো জানে কম নে?
কি খালে কওঁকচোন?
ভাত, মাংস। দালি, ৰুটি, পিঁয়াজ। সেইয়ে
অঁ।
হেলৌ হেল্লৌ! আফপনি
হয়ঁ হয়ঁ শুনা পাইছোঁ। এহোএই শুনা পাইছ শুনা পাইছো মানে অলপ আহ
অঁ।
কাহ আহিছিলে মানে পানী খালো। অঁ সেইটোয়ে বাৰু অ মই শুনা পাইছো হয় আজি মানে মাংস মাংস আছিলে ন মাংস আছিলে মানে মাংস দি ভাত খালে অহ কিহৰ মাংস ছাগলী।
মোৰ মাংস মানে হেৰি ছাগলীৰ আছিলে ব্ৰইলাৰ আছিলে। গাহৰি হয়ঁ হয়ঁ। মানে বেলেগৰ ঘৰখাত খাব গৈছিলো বিয়া আছিলে।
অঁ!
অঁ বিয়াত তাতে খালো তেনেকে খালো আৰু আৰু আপোনাৰ খৰ ধৰ কৈছিলো খাব।
কি কৈছে?
হম! আপোনাৰ ঘৰতে গৈছিলো জয় খজবাৰি মৰ ফ্ৰেন একজন আছে।
অঁ আচ্ছা আচ্ছা।
টাউনা ঘৰত মোক মাতিছিলে বেংগলী হয়ঁ। মোক খোৱালে ধুৱালে আকৌ- বহুত খান আইটেম আছিলে তেনেকুৱা সৰভকত নিষ্ট মকাত ঘৰ।
উমঁ উমঁ উমঁ উমঁ বাৰু উমঁ ভালেই হৈছে মানে উমঁ। আজি মানে চাওঁ গৰমত মানে বেছিকে মানে এই মাংস চাংস মোৰ মতে আৰু খাব ন নালাগে আৰু সেইটোৱে হেল। হৈছো হৈ যায় তেতিয়া মানে তেতিয়া আপোনাৰ পেট হয় আপোনাৰ এতিয়া দাইজিচনৰ প্ৰৱলেম হ'ব পাৰে আপোনাৰ হাই প্ৰেছাৰ আছে নেকি বাৰু।
মোৰ হাই প্ৰেছাৰ অ হাই প্ৰেছাৰ আছে মোৰ। হাই পেছাৰ।
তেতিয়া হ'লেতো আপুনি মাংসটো কমেই খাব লাগে আৰু ৰাতি কৰি ৰাতি কৰি মানে বিশেষ কৰি খাব নালাগে।
বিশেষক কৈ ৰাতি খাব নালাগে মই সটো সেইটো কথা জানো আপুনি নকলেও। আপুনি হয় মই ডক্টৰেট মই এম বি বি এছ। জানে নে নাজানে? মই এম বি বি এছ পঢ়া জানে নে নাজানে।
অঁ আচ্ছা আচ্ছা।
তো গতিকে মই জানো গতিকে- কি খালে কি হয় আপুনি বিশেষ কৰি কি খালে কি হয় আপুনি কৰাত দৰকাৰ নাই বুলি মই ভাবোঁ।
অ আচ্ছা প্ৰয়োজন নাই বুলি ভাবে
হয়
আচ্ছা ঠিক আছে বাৰু নকও বাৰু অহ সেইটোৱে আৰু মই মানে আপোনাক মানে এই ক'ব খুজিছিলো যে
হয়
ক'ব খুজিছিলো যে
আপুনি মানে হি হিষ্টৰীৰ বিষয়ে আছিল যে আপুনি লেকচাৰ নে কি হিষ্ট্ৰী হিষ্ট্ৰীৰ বিষয়ে আছিল যে আপুনি হিষ্ট্ৰীৰ বিষয়ে জানে মই সেইবিলাক নাজানো
তাজমহল কোনে বনাইছিলে অ সেইবিলাকৰ বিষয়ে আপুনি জানে
বিষয়ে
হয় মই ইতিহাস বিষয়ে নাজানো
অ আচ্ছা আচ্ছা নহয় মই মানে খোৱাৰ বিষয়ে মানে কৈ আছিলো অ ইতিহাসৰ বি বিষয় নহয় মানে আমি সেইটো পিছত আলোচনা কৰিম বাৰু ইতিহাসৰ বিষয়ে
অ
মই মানে কৈ আছিলো অ আপুনি অকণমান মানে ডাইটটো মেইনটেইন কৰিব ডাইটতো অকণমান চাব মানে এইটো এটা কিবা আপুনি সদায় মানে নিয়মিত ভাৱে খাৱা খা অ গ্ৰহণ কৰিব
হ
নহ'লে মানে আপোনাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হ'ব পাৰে
হয় হ'ব পাৰে হয় হ'ব পাৰে
এতিয়াতৌ হ'লেতো কষ্টতো আপোনাৰে হ'ব ন বেলেগেত নকৰে ধৰকচোন খাৱাতো তো কম বেছি অ খাবই মানে খাব পাৰে কম খালেও অ কোনো আমাৰ ক্ষতি নহয় ন চ মইতো পাৰো পাৰিলে বহুত মানে কম কোৱানটিটিৰ খাও আৰু মানে যিখিনি খাও ধৰক মানে আলে ধৰক ধৰক প্ৰ'টিন কাৰ্বহাইড্ৰেট অ ভিটামিনছ মানে গোটেইখিনি থাকে আৰু হয় কিন্তু মই হয় হয়
হয়
ত মানে কোৱানটিটি মই কম খাও মই মানে ইমান পেট মানে মোৰ পেটটো হেভি কৰি মানে ভৰাই একদম মানে ফুল কৰি নাখাও
হয় আপুনি তাৰ মানে স্বাস্থ্যৰ প্ৰতি বহুত হেৰি অ
আৰু সেইকাৰণে মোক দেখিছে ন মই হয় সেইকাৰণে দেখিছে ন মোক মোৰ অ বডিটো হয়
বহুত টাইট হৈ আছে এতিয়া মানে আগৰ দৰে
উম হুম আপোনাৰতো পেট পেটতো ড্ৰাম হৈ গৈছে
হয় হয় হয় মই সেইকাৰণে মই বাহিৰত নোলাও আজিকালি কমাম পেটতো কমাই কিনে চেষ্টা কৰিম মই জীমত জইন কৰিম য়োগা কৰিম
জিম জইন কৰিব আপুনি যদিওবা জিম জইন‌ নকৰে ন য়োগাটো মাষ্ট কৰিব আপুনি য়োগাটো ম মানে সদ।
হয় মই য়োগা য়োগাটো কৰিম নেকি আপুনি মোক অলপ। গাইড কৰিবচোন কি কৰিলে কি হ'ব। মই মানে ওৱেইট লুজ কৰিব খোজো ক্ষীণাব খোজো।
আচ্ছা আচ্ছা আপুনি মানে ওজন কমাব খোজে।
হয় ওজন কমাব খোজো এতিয়া কি।
আপোনাৰ আপোনাৰ কি ওজন বাঢ়িছে।
হয় মোৰ ওজন বাঢ়িছে।
শৰীৰৰ আচ্ছা। ঠিক তেনেহ'লে আপুনি এটা কাম কৰিব ৰাতিপুৱা আপুনি অ। মানে দৌৰিবচোন। সদায় দচ কিলোমিটাৰ।
দহ কিলোমিটাৰ অ ৰাতিপুৱা মই এনে। মাজে মাজে আহ খোজকাঢ়ো যিহেতু। হ'ব নেলাগিছিলে কিয় বা হ'লে।
মানে চাওক এতিয়া আপোনাৰ যদি মানে মুভমেন্ট বুজি পাইছে নে মানে। ঘু ঘূৰা ফিৰা যদি কম হয়।
হয় হয় আৰু মই প্ৰেগনেণ্ট হৈছিলো না সেইটো কাৰণে হৈছে।
অ আচ্ছা আচ্ছা।
বুজি পালে প্ৰেগনেঞ্চি হ'লে তেনেকুৱা হয় আহ। সেইটো কাৰণে মোৰ হেৰি এই মানে। ন অ নমাহ হ'ব আৰু সি।
অ আচ্ছা আচ্ছা অ।
অ' সেইটো কাৰণে মই তাৰমানে আপোনাক খুলি কোৱা নাছিলো কথাটো। গৰ্ভতাৰণ কৰিছো হয়।
অঁ' আচ্ছা আচ্ছা ভালকে যত্ন লব নিজৰ এইটো সময়তো বহুত মানে
মই মই নিজৰ যতন লৈয়ে আছো আৰু মোৰ হাজবেণ্ড থাকে শ্বিলঙত। মই থাকোঁ শদিয়াত তেনেকুৱা। এতি আছে কাশ্মীৰ। আৰু এইটো কি কয় ইফালে এতিয়া কাশ্মীৰ আছে। আৰু কিবা কয় টো ন' মই পাহৰি গলো মনত
অঁ', আচ্ছা আচ্ছা। অঁ আপোনাৰ হাজবেণ্ড ক'ত থাকে শদিয়া।
নহয় নহয় কাশ্মীৰ থাকে।
কাশ্মীৰ আৰু এই শদিয়া কোন থাকে?
মই আগৰ হাজবেণ্ডো কাশ্মীৰত থাকে নেক্স হাজবেণ্ডটো হল লণ্ডন লণ্ডন
থাকে ন হাজবেন। মোৰ হাজবেণ্ড মোৰ হাজবেণ্ড মই নিজে গম পাম মোক যোনে পায় ধোনে যেনেক পায় তেনে ইউজ কৰি যায়। মই ভালকে নাজানো।
অ' যিয়ে নহওক বাৰু এইটো মই মানে অ নকওঁ। এইটো চবৰে ব্যক্তিগত কথা।
পিছে হয় হয় এইবাৰ মই ভাবিছো অলপ কিবা মানে বিদেশত বেয়া ফিলিং কৰিম তাৰ মানে মই পইচা ঘটাৰ কাৰণে।
কি কৰিব?
তেনেকুৱা।
অ আচ্ছা আচ্ছা। ঠিকে আছে বাৰু আপুনি চিন্তাধাৰা মানে চিন্তাধাৰাটো ঠিকে আছে, আপুনি সেইটো মানে সেই সেই হিচাপে মানে কৰ্ম কৰি যাব, চেষ্টা কৰি যাব, আপুনি হাৰ মানিব নালাগে।
হয় মই কথা ছবি কৰিম এখন উ সমকামিতাৰ ওপৰত।
অ অ সমকামিতাৰ ওপৰত কথাছবি আক কৰিব আপুনি। হয় এইটো মান প্ৰডাকনটো আচ্ছা আচ্ছা মানে এই কথাছবি এইটো মানে আপুনি বলিউডৰ কথা কৈছে, মানে হিন্দী চিনেমা ইণ্ডাষ্টি ত্ৰি কথা কৈছে নে
দুয়োটাই, ম-মই ডাবিং কৰিম ইটো বাহিৰতে ৰিলিজ কৰাম।
অ আচ্ছা আচ্ছা। ভালেই আপোনাৰ চিন্তাধাৰা। মইও মোকো অ যদি চানস পায় মোকো জনাবচোন।
অ নিশ্চয় জনাম। হয় মই মই চান এই চানিলি আছে তাইৰ লগতো মই হয়, মোৰ ফ্ৰেণ্ড হয়।
অ
তাইৰ লগতো মই এটা লেজবেড কেৰেটাৰ কৰিছো।
অ আচ্ছা নহয় হাহাৰ কথা নহয় বাৰু আপুনি অৰিজিনেল কথাবিলাকে কৈছে, মানে যিবোৰ হৈ গৈছে ন? চানিলিওনি এতিয়া আপোনাৰ ফ্ৰেণ্ড হ'বই পাৰে নিশ্চয় ডাঙৰ কথা নহয়।